হেল্ল'
হেল্ল'।
অঁ নমস্কাৰ দাদা।
নমস্কাৰ, শুনিছেনে আপুনি?
হয় শুনি আছো।
হয় হয় ভালেই আছে চাগে!
বৰ্তমান ঠিকেই একদম ঠিক থাক।
হয় হয়, আছো ঠিকে আছো। আজি, হয় হয়, আজি কোনটো বিষয়ত কথা পাতিম বুলি ভাবিছে আপুনি?
অ আজি মানে মই - ভাবি আছো যে মানে কেইটামান মানে গছ গছৰ ওপৰত -
আলোচনা কৰিম বুলি ভাবি আছোঁ মই।
হয় হয়।
অ যেনেদৰে মানে আমাৰ কলগছ আছে, আমৰ গছ আছে, ব তাত বিভিন্ন ধৰণৰ গছ আছে, এতিয়া - আপুনি অলপমান - যিটো মানে কলগছ কলগছৰ বিষয়ৰ ওপৰত অলপমান কৈ দিব।
হয় হয় হয় মানে আপুনি আম- অ আমাৰ মানে যি যিবিলাক মানে থলুৱাভাৱে উপলব্ধ - ফল মূলৰ গছ গছনি সেইবোৰৰ বিষয়ে কথা পাতিব বিচাৰিছে?
হয় হয়।
হয় হয়, ঠিক আছে বাৰু, উম কলগছ বুলি ক'বলৈ গ'লে - কল আমাৰ ইয়াৰে মানে জলবায়ুত সহজভাৱে উপলব্ধ হোৱা - এবিধ ফলৰ গছ, কল বুলি ক কলগছ কব গ'লে আমি - বিভিন্ন ধৰণৰ কলগছ পাওঁ, যেনে যেনে ধৰি লওক - ভীমকল যিটো আমি আঠিয়া কল বুলি কওঁ। সাধাৰণতে তাৰপিছত অমৃতসাগৰ কল, জহাজী কল - মালভোগ কল, চেনী চম্পা কল - তাৰ বাহিৰেও অ তাৰ বাহিৰেও আৰু বহুতো ধৰণৰ - কলগছ আমাৰ ইয়াতে থলুৱাভাৱে উপলব্ধ হয়, তাৰে কলগছৰ - ফলৰ বাহিৰেও আৰু বহুতো মানে বেলেগ বেলেগ আমি - যেনেকে অংশ বিশেষ আমি ব্যৱহাৰ কৰিব পাৰো। বহুতো কামত, যেনেকে পাত বিলাক আমি - ব্যৱহাৰ কৰিব পাৰোঁ খাদ্য খাওঁতে বা প্ৰসাদ হয় হয় নামঘৰ - বা মন্দিৰ বিলাকত প্ৰসাদ বিতৰণ কৰোতে কলগছৰ পাতটো ব্যৱহাৰ কৰা হয়। তাৰ লগতে যিটো আমি কল ফুল বা কলডিল বুলি কওঁ -
উম।
বহুতো কলডিল মানে খোৱাৰ বাবে উপযোগী আৰু বহুতো পোষক - অ পোষক তত্বৰে ভৰপুৰ তাৰপিছত কল - দিলৰ বাহিৰেও যিটো আমি কলৰ কলগছৰ বাকলি যিটো আমি - দনা বুলি কওঁ - লোকেল ভাষাত সেই দনাটো বহুত কামত মানে আহে - যেনেকে পূজাৰ কামত বা খাদ্য খাওঁতেও ব্যৱহাৰ হয় - তাৰ তাৰ বাহিৰেও আমি যিটো কলগছ সৰু কলগছৰ পুলি সেইটো আমি কল - কল পচলা বুলি কওঁ, সেই কল পচলা আমি খাদ্য হিচাপে ব্যৱহাৰ কৰো আৰু- তাতেও বহুতো মানে পোষক তত্ত্ব থাকে।
উম।
তাৰ বাহিৰেও আমি কল ভীমকলৰ গছেৰে আমি কলাখাৰ যি - ইটো মানে এটা অসমৰ চিনা কি বুলি কও খাদ্য সম্ভাৰ অসমৰ খাদ্য সম্ভাৰ যিটো চহকী কৰি ৰাখে কলাখাৰ আমি কলগছৰ পৰা ব্যৱহাৰ কৰো কলাখাৰ আমি অ কলাখাৰ বনাওঁতে আমি সাধাৰণতে কল গছটো কাটি লওঁ কাটি শুকুৱাই থ'ব লাগে শুকুৱাই তাৰ পৰা ধৰি লওক শুকুৱাৰ পিছত আমি সেইটো জ্বলাই দিওঁ জ্বলাই দিয়াৰ পিছত যিখিনি ছাই থাকে ছাই খিনি আমি পানী দি ধুনীয়াকৈ চাফ চিকুণ কৰি লও মানে ফিল্টাৰ কৰিলো তাৰ পিছত যেতিয়া আহ সেই পানী খিনি ওলাব সেইখিনি পানী আমি কলাখাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো
উম
তাৰ বাহিৰেও আৰু হয়
এতিয়া কোৱাচোন আপুনি কোৱাচোন
হয় হয় আপুনি কিবা ক'ব বিচাৰে নেকি কল গছৰ ওপৰত আৰু
আহ কলগছৰ ওপৰত আপুনি যিখিনি কলে মানে মই ভাবো যে মানে মোৰ ফালৰ পৰা কব লগীয়া নাই যেন লাগিছো মানে যিখিনি কবলগীয়া আপনি কৈ দিলাক এইখিনিতে মানে কেইটামান প্ৰশ্ন সুধিম বুলি ভাবিছো মই কেইটামান প্ৰশ্ন আহ
যি খিনি পাওঁ মোৰ ফালৰ পৰা
হয় যিহেতু আমি কলগছৰ ওপৰত মানে আলোচনা কৰিলো এইটো ঠিক আছে বহুত ভাল হৈছে এতিয়া আমি কিছুমান মানে গছৰ বাহিৰা মানে কিছুমান বিজনেচ থাকে আমাৰ ধৰি লও আহ ঘৰতে মানে জীৱ জন্তু পুহিব পাৰি আমি আ কোনটো মানে জীৱ জন্তু আহ পোহোৱা আমাৰ কাৰণে বেছিকৈ মানে বিজনেচত ভাল হ'ব এইটো আপুনি অলপমান কৈ দিব ধৰ ধৰি লওক মানে ছাগলী বা গৰু গাহৰি বহুতে আছে আপুনি অলপমান কৈ দিব
হয় হয় আপুনি নিশ্চয় এটা ভাল প্ৰশ্ন সুধিছে যিহেতু হয় হয় মানে যিহেতু আজিকালি নিবনুৱাৰ সংখ্যা বহুত মানে বহুতো ল'ৰা ছোৱালী পঢ়ি শুনি মানে ঘৰত কিছুমানে চাকৰি বাক কৰি নাপায় এনেই আছে কিছুমানে বহুতে আত্মনিৰ্ভৰ হয় তেওঁলোকে নিশ্চয় পশুপালন আপুনি যিটো কলে পশুপালন বুলি ক'বলৈ গলে বহুতো আছে ধৰি লওক গাহৰি, ছাগলী, মুৰ্গী, হাঁহ কুকুৰা পাৰ, গৰু তেনেধৰণৰ মই ভাবোঁ আজিকালি অসমত বা আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চল ইয়াতে গাহৰি চাহিদা বহুত বেছি আৰু গাহৰি প্ৰায়ভাগ মানুহে আজিকালি ক্ৰয় কৰে সেইটো হিচাপত মই ভাবো গাহৰি যিটো গাহৰি যিটো ব্যৱসায় বা পোহ পালন সেইটো মই বেছি লাভদায়ক বুলি ভাবো কাৰণ গাহৰি এটা আপুনি কিনি আনি হয় হয় গাহৰি এটা আপুনি কিনি আনি ছমাহ বা এবছৰ পোহোৱাৰ পিছত খুব বেছি চ নল'ব নালাগে দিনত দুবাৰ বা তিনিবাৰ দানা দিব লাগে খালি তাৰ পিছত আপুনি ইমান এটা যত্ন নললে হৈ যায় দুবাৰ তিনিবাৰ দানা দিলে তাতে মানে সন্তুষ্ট আৰু ধৰি লওক ছমাহ বা এবছৰ পিছত আপুনি বহুত দামত মানে গাহৰিটোক বিকিব পাৰিব আৰু বিশেষ ইমান যিহেতু হয় বিশেষকে ইমান আৰু এল পইচান ধৰিব নালাগে ধৰি লওক দানা কিবা কচু পাত কিবা পাত সেইবিলাক দি থলে বুড়া আমি যিটো বুঢ়া বুলি কওঁ ধানৰ যিটো পাত কলি মিলৰ পৰা অনাৰ পিছত যিখিনি থাকি যায় সেইখিনি ঘুৰা বুলি কয়
হয়
সেইখিনি দিলেই মানে গাহৰি পোহপাল কৰিব পাৰি হয় আৰু মই এইখিনি ক'ব বিচাৰো আপোনাৰ ফালৰ পৰা কিবা ক'ব বিচাৰে নেকি
অ অলপমান ভালকে কৈ দিবচোন ৰ
অ অ মই অ যিহেতু মই পশুপালনৰ মোৰ বিশেষ এটা জ্ঞান নাই এইখিনিয়ে মোৰ সীমিত জ্ঞান অ আপুনি যদি কিবা ইয়াত মোৰ ইয়াতকৈ যদি কিবা ভালকৈ জানে বা আপুনি এইটোৰ বিষয়ে বেছিকৈ জানে যদি বেলেগ ভাৱে ভাবে এতিয়া মই আপোনাৰ পৰা শুনিব বিচাৰো
এতিয়া মানে এ এইটো আমি যে আলোচনা কৰি আছো এইটো এটা ভাল বিজনেচ আহ চবৰে চবৰে কাৰণে মানে বহুত ভাল বিজনেচ মানে আমি ঘৰতে ঘৰতে থাকি কেনে ভাল মানে ইনকাম বা পইচা কমাব পাৰে
হয় হয়
ধৰি লওক আমি মানে ঘৰতে থাকি কেনে গাহৰি বা ছাগলী বা গৰু বা মুৰ্গী বা হাহ‍ঁ মানে সেইদৰে আমি এইগিলা জীৱ জন্তু লৈ কেনে মানে ঘৰত থাকি কেনে ঘৰত বহি বহি মানে অকল মানে আমি চাব লাগে
হয় হয়
কোনটো সময়ত আমি খোৱা বস্তু দিব লাগে সেই সেইগিলাক আমি ভালকে মানে ধ্যান দিব লাগে তেতিয়াহে মানে আমাৰ যিখিনি মানে জীৱ জন্তু আমাৰ মানে ভাল হৈ থাকিব আৰু লাহে লাহে এইটো ডাঙৰ হৈ আহিব আৰু আমাক যিটো মানে জীয়াই জীয়াই থাকোঁতে মানে যিখিনি মানে লাগা খিনি পইচা বা খৰচ হাতৰ খৰচ ঘৰটো চলিবৰ কাৰণে যিখিনি পইচা লাগে খৰচা লাগে এইগিলা আমি ওলাই ল'ব পাৰে
হয় হয় নিশ্চয়
এতিয়াতো মই দেখা পাই আছো মানে চব গাঁও এৰিয়াত মানে চবে ঘৰে ঘৰে মানে ছাগলী লয় বা গৰু লয় বা আজি কালিতো মানে চবৰে ঘৰতে মানে এটা দুটা তিনটা এনেকোৱা গাহৰী থাকে
হয় হয়
গাহৰিতো পুহিবা লাগিলে আমাৰ ইমানো কষ্ট নহয় গাহৰিক আামি অকল আ আমাৰ যিখিনি ভাত খোৱা সেইটো এ ভাতটোও দিব পাৰে আৰু লগতে মল চল দিব পাৰে অহ মলটো আমি ধানৰ পৰা পাও ধানটো আমি মিলত লৈ যাই কিনে এইটো এই যোনটো মানে চাউল চাউলটো ওলোৱাৰ পাছত মানে মলটো ওলাই আহে মলটো এইটো আমি দিব পৰা যায় সেইটো এতিয়া আমাৰ গাহৰিটো ডাঙৰ হৈ যায় মানে ইয়াৰ কাৰণে মই ক'ব ক'ব বিচাৰিছো মানে গাহৰি পোহাটো ইমান মানে টান নহয় কষ্ট নহয় খৰচ সজ সহজ ভাৱে মানে আমি গাহৰিটো মানে ডাঙৰ কৰিব পাৰি আৰু ডাঙৰ হিলেতোম অ আমি জানোয়ে মানে গাহৰিত বহুত পইচা পায় ধৰি লওক মানে আ পাঁচ মাহ ছয় মাহ সাত মাহ ইমান মানুহ হ'লহে মানে আমাৰ ওঠৰ হাজাৰ বিশ হাজাৰ কাবাৰ কাবাৰ পোন্ধৰ হাজাৰ এনেকোৱা আহি যায় আৰু মানে এনে থাকাত কৈ মানে ঘৰতে থাকি থাকি যদি এটা গাহৰিত আহ পাঁচ মাহত বা ছয় মাহত পোন্ধৰ হাজাৰ বা ওঠৰ হাজাৰ এনেকোৱা কামাব পাৰে।
এ ক'ব গ'লে এইটো বহুত ভাল বিজনেচ মানে ঘৰৰ কাৰণে। ফালে ছাগল ছাগলী, ছাগলীতো অ'। হয় ছাগলীতো বহুত হয়, বহুত লাভ আছে মানে ছাগলী এটাত ধৰি লও মানে কম চে কম বহুত সৰু হ'লিও দুহাজাৰ পোন্ধৰ পোন্ধৰশ বা তিন হাজাৰ চাৰি হাজাৰ এনেকোৱা পায়, আৰু হাৰি খাঁহি হ'লি খাঁহি হ'লিটো আৰু ইহঁতে ধৰি ল এক বছৰ খাহী বা একবছৰ ছয়মাহে ইমান মান ডাঙৰ হ'লি মানে, ধৰি লওঁক পোন্ধৰ হাজাৰ বাৰ হাজাৰ মান পাই যায় আৰু।
হয় হয়।
এ মানে আৰু এইটো পোৱাতে মানে ইমান পইচা নাযায় ইমান খৰচ নাযায় এ যি টো মানে ছাগলবিলাকে মানে অ' প্ৰাকৃতিক যোনটো মানে, পাত পাত পোৱা যায় না, গছৰ পৰা বহুত পাত পোৱা যায় ঘাঁ খাহ চাহ খাই কেনে ডাঙৰ হৈ যায়, ইমান মানে বস্তু কিনিম মানে এ দানা চানা কিনিব নালাগে আৰু ইমান। অলপ চলপ কিনি দিলে হ'ল মানে কম খৰচতে মানে বহুত লাভ হৈ যায়। এইখিনিয়ে আৰু, আপুনি যদি কিবা আৰু ক'ব বিচাৰা অলপমান কই দিব।
হয় হয় আপুনি নিশ্চয় সঁচা সত্যৰ কথা কৈছে। মানে ছাগলী পুহিবলে আমাক বিশেষ ভাৱে দানা পানী বা সেইবিলাকৰ যোগান ধৰা দৰকাৰ নাই। যিবিলাক প্ৰাকৃতিক ভাৱে উপলব্ধ ঘাঁহ বন সেইবিলাক খালী ছাগলী জীয়াই থাকিব পাৰে হয় আপোনাৰ লগত কথা পাতি বাও, হয় হয় বহুত ভাল লাগিলে।
অ অ' ঠিক আছে ময়ো বহুত ভাল লাগিল ধন্যবাদ থাকিল আপোনালে।
হয় নিশ্চয় নিশ্চয়। ঠিক আছে বাৰু এতিয়ালে ইমানতে ৰাখিছো, হয় হয়। ধন্যবাদ